হেল্ল'।
অ', শুনিছো কিবা ইণ্টাৰনেটৰ কিবা এটা অসুবিধা হৈ আছে নেকি?
অ', হ'ব পাৰে।
মই ফোন মাৰি আছিলো তোক, লাগাই নাছিল।
অ', ময়ো মাৰি আছিলো যে, সেইটো কাৰণে চাগে লাগা নাছিলে দে উম।
উম, হ'ব পাৰে। কি কৰি আছ?
এ, এনেই আছো দে।
ভাত খালি? মই ভাত কেইটা খাই আহি অলপ বাগৰি চুহি। বোলো ফোন এটা খবৰ খাতি এটাকে লওঁ।
অ', তাকে গৰম কেনেকুৱা তাত?
কম যেনিবা দেই।
উম, আজি অলপ কমিছে।
উম, এনেহ'লে এইকেইদিন বহুত গৰম দি আছিল বহুত কষ্ট পাইছো এইকেইদিন দেই।
নগাঁৱত মেলা হৈ আছে যাবি নে নাযাওঁ?
এ, গাটোৱে ভাল নহয় ইমান গৰমত যাবয়ে মন নাইচোন।
হয়, দে। গ'লেও এই ভাটি বেলা সন্ধিয়া সময়কণতহে যাব পাৰি।
অ' নহ'লে যাবলৈ মনেই নাযায় চোন।
যি গৰম যি ৰ'দ মাথা বিষাই যাব।
উম আৰু গৰমত একে ওলাই ফুৰিব মনেই নাযায় ঘৰৰ পৰা।
মোৰ মাত দেখা নাই গৰমতে চৰ্দি লাগিছে আকৌ।
অ' মোৰো গা টো অলপমান বেয়াই হৈ আছে।
উম এই বেছি গৰম দিয়াৰ কাৰণেই হৈছে।
এনে ক'তো যোৱা নাই এবছৰ? অ' শ্বিলঙত যাবহে মন যায় হয় তে আজি গৰম পৰিছে এতিয়া। শ্বিলঙত যালেহে মনটো ভাল লাগিব।
হয় দে খুব ভাল লাগিব এইটো সময়ত শ্বিলঙলৈ গৈ। শ্বিলঙত যি ধুনীয়া বৰষুণ। পৰি থাকে মাজে মাজে ঠাণ্ডা বতাহ। আকৌ পুলিচ বজাৰখন উম পুলিচ বজাৰখন বৰ ভাল লাগে ন?
ভাল লাগে এতিয়া পুলিচ বজাৰখন বোলে অলপমান বেলেগ চাইড লৈ গ'ল মানে সেইখিনিতে। এ ৰাস্তাৰ পৰা উঠাই দিলে
জানো গম পোৱা নাই বাৰু ই ৰাস্ত তাতে আছিলে ভালে লাগি আছিলে কিন্তু
অ মানুহে সেইকাৰণে এ সেইটোতো মানুহে জানিব লাগে এইয়া যে এইখিনি পুলিচ বজাৰ হয় এই পিনে দি নেযাও
অ ৰাস্তা কিমান ৰাস্তা আছে কেইবাটাও আছে ৰাস্তা
এ নহয় আচলতে সিহঁতৰ গাটনো কি ভোল শ্বিলং খন মানে মেঘালয় জিলা সেই খন হৈছে অকণমানি মানুহে যায় অসমত পাই কিমান সোপা মানুহ যাব সেই তেতিয়া মানে হেৰি হৈ যায় গৈ জেগাই নধৱা হ'ল যায় ক এটা জেগাতে যদি একগাল মান মানুহ এ যায় এতিয়া মানুহৰ কি হ'ব কচোন উম
অ ভাল লাগে কিন্তু জেগা খিনিত গৈ কিন্তু ভাল লাগে এই শাক পাচলি যে হেৰি খেতি অলপ আছে যে খুব ভাল লাগে মানে অ এই লাইট লুম বুলি কয় যে সেইফালে গলেও পায়
উম খুব ভাল লাগে সেইখিনি জেগা দেই
আমি এবাৰ গৈছিলোঁ লাইট ৰুমলে একে ৰ'দেই দি থাকিলে ইমান বেয়া লাগিছে মনটো বেলেগ গ'লে দেখো গোটেই কুঁৱলী পৰি থাকা আমি যাওঁতে ৰ'দ দিলে ইমান বেয়া লাগিছে
এনেই কি ৰ'দ দিলে ভাল নে কুঁৱলী পৰি থাকিলে
এই কুঁৱলী পৰিলে ভাল ৰ'দ দিলেচোন বহুত টান ৰ'দ দিয়ে একে থাকিব পৰা নাই আমি যাওঁতে
অ হা আমি দুবাৰ গৈছিলো নেকি এবাৰ বহুত কিবা ধুমুহা মাৰি আছিলে
অ আহ আধাৰ পৰা গুচি আহিছিলোঁ
অ তাৰপিছত এবাৰ
মানে সেইবাৰ একেলগে গৈছিলোঁ যে সেই কাৰণে মনত আছে আৰু মোৰো
উম মানে কি হয় বৰষুণ দিলেও বৰষুণে তাত একো চাব নোৱাৰে ৰ'দ দিলেও ৰ'দেই কষ্ট উপায় এনেকুৱা হৈ যায় উম
বাকী অ হয় হয় টাউন যাবও পাৰি
অ তাৱাং পোৱা নাই বাৰু
ময়ো যোৱা নাই এই আমাৰ মামা মানে গৈ থাকে সেইপিনে। সেইটো কাৰণে মানে জানো আৰু শুনো একে বতাহ মানে বৰষুণ ঠাণ্ডা দিনত মানে খুব ঠাণ্ডা একে পানীও বৰফ হৈ যায়।
অ বহুত ঠাণ্ডা বোলে আৰু পৰা স্ন'ফল হয় বোলে
আহ এই আমাৰ দাদা এজনো গৈছিলে সিদিনাখন আহ ড্ৰাইভাৰ ড্ৰাইভাৰ কৰে। উম, নাই টাৱাংত ইমান গৰম নহয় যেনিবা। তাৱাংত ঠাণ্ডা দিনত এই মাৰ্চ মাহলৈকে একে বৰফ পৰি থাকে তাৰ পাছত অলপ কমে আৰু বৰফটো
অ দে আজিকালি মানে আমাৰ নৰ্থ ইষ্ট খত কিন্তু বহুত ভাল ভাল জেগাও আছে দে চাবলগীয়া আজিকালিতো বাহিৰৰ মানুহবোৰ চব নৰ্থ ইষ্টত আহে মানে পৰিৱেশতটো ঠাণ্ডাই হৈ থাকে ন গৰমটো ঠাণ্ডায় ঠাণ্ডাটো ঠণ্দাাহিক সেইকাৰনে মানে বাহিৰৰ মানুহ খিনিয়ে নৰ্থ ইষ্টত থাকিয়ে বেছি ভাল পায়।
উম, আমাৰ ইয়াততো যিমান নহওক গছ গছনিৰ কাৰণে ভালেই মানুহে গাঁৱৰ জেগা বুলি হাঁহিলে কি হল আমাৰ জেগা খিনিহে বেছি ভাল। টাউনৰ জেগাৰ মানুহ বিলাক ভাবচোন আৰু গৰমত আছেহে বেচেৰা সোপা
গৰমত কিমান কষ্ট পায়।
হয় দে।
বেয়াই লাগে মানুহখিনিৰ সেই জীৱ জন্তু বোৰলে বেছি বেয়া লাগে মোৰ একদম ঘৰচীয়াবোৰক যে, আমি পানীত আনি দিবই পাৰোঁ ন? এই বনৰীয়া জীৱ বিলাক যে, কেনেকে খাব পাৰে চাচোন।
উম, বৰ বেয়া লাগে।
উম। সিহঁতেতো খাবলয়ো অ', এতিয়া বিচাৰি ফুৰে পানী পালে
উম, কিমান কুকুৰ তেনেকে কুকুৰ, মে কুৰি জীৱ জন্তু তেনেকেই মৰি থকা দেখা পাওঁ।
উম, গৰমতে।
গাড়ীয়ো খুন্দিয়াই মাৰে গৰু, চৰু বিলাক দেখো নহয় ৰাস্তাত। বৰ বেয়া লাগে।
হয়, দে।
দেখিয়ে বেয়া লাগে যায়গে হে
গৰমটোৰ কাৰণে
বাকী কি খালি তহতি
মই খালো চাহ অলপ খাইছিলো
অ নহয় ভাত খালো কলি যে কি খালি বোলো ভাত
অ ভাত নিৰামিচি দি খালোঁ আৰু দালি ভাত
অ হওক দে গৰমত তেনেকে খোৱাই ভাল
উম তাকেইটো
মৱো তেনেকেই খালো দালি ভাত আচাৰ অ আকৌ ৰাতিপুৱা পানী ধালা ভাত খুব ভাল লাগে উম তই বিলাহী পিটিকা ভাল পাঁও নে নেপাঁও
উম খুব ভাল পাওঁ মই বিলাহী পিটিকা আলু পিটিকা এইবোৰ ভাতৰ লগত খালে ঠাণ্ডা দিনত বিশেষকে আলু পিটিকা বিলাহী পিটিকা গৰম ভাতৰ লগত লৈ উম খাই ভাল লাগে
তহঁত কুকুৰটোৱে চিঞৰি আছে ন
অ কুকুৰটোয়ে একদম পাপা আহিছে হবলা দেউতা আহিলে একদম মানে সি পুৰা ভাল পায়
অ অ হওক দে ভাল লাগে এনেকুৱা কুকুৰ ঘৰত থাকিলে পোহনীয়া জীৱ থাকিলে ভাল পাওঁ হ'লে দেই মইয়ো
অ মইয়ো খুব ভাল পাওঁ দেই কুকুৰ ভাল পাওঁ গৰু গৰুও ভাল লাগে উম আছে গৰু আছে মায়ে পুহিছে নহয় তিনিজনী আছে
অ যাইছি নে দেছি
জাৰ্চিয়ে গৰুকেইজনী
আহ আহ হক দে ভালেই
উম
আমাৰও আছিলে এজনী বিহুতে চুৰ হল
ইয়ে চুৰ হয় নেকি গৰু
অ তই গম নাপাৱ নেকি ইমান বেয়া লাগিছে গৰুজনী হেই কি কবি আৰু বিহুতে এনেকে গা, চা ধুৱাই থৈ দিছিলোঁ। থৈ আমি অলপ মানে ফূৰ্তি ফা এটা কৰিয়ে আছিলো আমি আ চিলোবে এটা ফালি তাৰ পিছত কোনটো সময়ত আমি ভাত পানী খাই অকনমান জিৰাবলৈ যাওঁতে
চোৰে হৈ থাকিলে ন'। ভগৱান
ইমান বেয়া লাগিছে।
নাপায় দেই এইবিলাক কোন মানুহে যে কৰে এইবিলাক ইমান বেয়া কাম ন'।
ছাগলী চুৰ, গৰু চুৰ, বৰ দুখ লাগে।
হয় দে, জীৱ বোৰ নি পেলাই কি বা কৰিলে গৈ ন'।
হয় দে।
তহঁতৰ বিহুত এতিয়া গৰু গা ধোৱাই নে নুধুৱাই?
ধুৱাই এতিয়া থাকালৈকে ধুৱালে চুৰ হোৱাৰ পিছৰ পৰা মানে এতিয়া আৰু এজনী লম লম ভাবি আছো।
চুৰে কৰি লৈ গ'ল ন'।
হয় দে, বেয়া লাগে হেই।
চুৰো কৰে ন' মানুহৰ ঘৰত গৰু।
উম।
হয় দে। হয় দে ম শুনিলে দুখেই লাগে।
আহ।
উম আমাৰো তলা মাৰি থৈ দিয়ে। উ
অ' ভালেই তলা মাৰি থৈ দিলে।
উম।
আম পিনে এতিয়া গেট যে পিছত লাহেকে বনাব আৰু তাৰ পিছতহে আৰু এতিয়া লাহেকে গৰু এতিয়া নানো মুঠত চুৰ হৈ উঠিছেহে।
অ' ভালকে চোৱা চিতা কৰি থাকিবি উম।
যিহে দিন হৈছে এতিয়া ৰুমতে গৰু ৰাখিবলগীয়াহে দিন হৈছে ঘৰৰ ভিতৰত চোৰৰ আকালে নাইকিয়া হৈছে আহ। মানুহে ৰা কাতিখন নাইকিয়া হয় আৰু জীৱ জন্তুৱে নাইকিয়া হয় কি ক'ম আৰু আজিৰ যুগত
বাকী ভাই ভাইটি খবৰ কি? অ', ভালেই ন?
ক'ত তহঁতৰ? মানে তোৰ আৰু অ', আজি এ, তইতো মাহঁতৰ ঘৰতে আছ তহঁতৰ?
অ', ইয়াতে আছো সি এ, তেখেতো আহিছিলে আজ জি
অ', মই আকৌ ভাবিছোঁ ৰাতি আহিব নেকি সেইকাৰণে সুধিলোঁ। অ', এতিয়া দচটা বাজিলে দেচোন মইনো কি কথা যে সুধিছোঁ, এতিয়া ইমান ৰাতিখন ই দূৰৰ পৰা কেনেকে আহিব?
অ', সেই গৰমৰ কাৰণে ইয়াতে আছোহি ৰ
উম, এই টাউনৰ জেগা খিনিত আকৌ গৰমবোৰ বেছ
উম, ঘৰ বোৰ একে ঘন, ঘন। কে আছে যে।
হয় দে গৰমটো একেও উশাহ ল'ব নোৱাৰা হৈ যায়। গোটে মানুহবোৰ বহুত কষ্ট পায়। অ', অ'। বাৰু ঠিকে আছে দে নহ'লে অহ, ঠিকে আছে দে শু আৰু হা শুবি ময়ো শুম আৰু।
ফোন কৰিবি আকৌ কেতিয়াবা উম, হ'ব দে।
উম।